অ, অ শুনা পাই, আছে নে?
হা, হা শুনিছোঁ ভণ্টি কোৱা।
উম, কি কৰি আছে? অ, অ মই ভাল দিয়ক আপোনাৰ?
অ। মোৰো ভাল মই আই ইছ, বি টি ফালে গৈছিলো ঘৰৰ পৰা অলপ কিবা বস্তু দি পঠাইছিলে। তাকে লৈ আহিলো আহিলো, আহি মিলি এতিয়া ভাত খালোঁ।
অ, কি বনাইছিলে আজি?
উম, কালি মানে পাৰ্টি আছিলে, মোৰ ইয়াতে।
অ।
লগৰ তিনিজন আহিছিলে।
উম।
কালি খালো, সিহঁতে গ'লগে কালিয়ে।
অ।
চো, আজি মাংস আছিলে। কালিৰে থাকি গ'ল, বহুত হেৰি আনিছিলে। পৰক আছিলে, পৰকটো তুমি নোখোৱা চাগে?
নাই, নাই, মই নাখাও দিয়ক পৰক।
তাকে, কালি, কালি বনালো আমি। এটা বেম্ব চুট দি, আৰু এটা আমি
ন।
অ, অ, বেম্বো শ্বুট মানে
উম।
এক্সট্ৰিম কিবা এটা, মানে মোৰ অৰুণাচলৰ ফ্ৰেণ্ড এটা আনি দিছিলে বেম্বো শ্বুট। হ'ল বহুত দিন, মাজে, মাজে খাওঁ ইমান টেষ্টি মানে, বেম্বো শ্বুট মই আচৰিত পাইছো তেনেকুৱা। আমাৰ ইয়াৰে বেম্বো শ্বুট বিলাক এনেকে ধুনীয়া নহয় মানে।
আচ্ছা, বাহিৰত বোৰ ভাল থাকে ন।
হা, সেইটো বহুত ধুনীয়া মই ইমান ভাল নাপাওঁ বেম্বো শ্বুট। কিন্তু সেইটো খাই বহুত ভাল লাগিছে, ইয়াৰ পিছত আৰু।
উম,
তাৰে দুটা আগতেও আহিছে মোৰ ইয়াতে।
উম,
আৰু এজন ফ্ৰেণ্ড আছিলে সি আগতে অহা নাই কেতিয়াও।
অ,
ঠিক আছে, চ', আমি খালো। আহ, তাৰপিছত ভাল লাগিলে। আৰু এটা আমি কিবা শাক চাক দি বনাইছিলো মানে ভাজিছিলো অকল।
উম,
হেল্ল', চ' সেইটো, আৰু খালো মেলিলো ভাল লাগিলে, চো এজনে মানে দু খুনা পাইচা?
হেল্ল, অ, অ, শুনা
অ, মই মই শুনিছো আ চ' সেইটোৱে আৰু আমি খালো মেলিলো তাৰে থাকি গ'ল এতিয়া আহি। গৰম ভাতেৰে সৈতে ঠাণ্ডা চব্জি ঠাণ্ডা মাংসৰ চব্জি এনেও ভাল লাগে নহয়। ও ভাতৰ লগত
উম, উম, উম মানে গৰম গৰম ভাতৰ লগত ৰাতিৰ মানে ৰাতি আঞ্জানে মাংসৰ আঞ্জাই উম ভাল লাগে। ৰাতি খোৱাতকে ৰাতিপুৱাতো খোৱা ভাল লাগে। মই মাংস এনে। এনেই মই অ ব্ৰইলাৰ টো খাওঁ লোঁকেলটো খাও আৰু পাৰ মাংস খাওঁ পাৰ মাংসটো খাও এই খিনিয়ে।
অ,
আৰু বেলেগ না খাও উম,
আৰু লোকেল চিকেনো নোখোৱা।
লোকেল টো খাওঁ লোকেল টো খাওঁ।
অ, আৰু হাঁহ নোখোৱা।
নাই নাই নাই হা না
মতন নোখোৱা।
নাইাই
অ, মাছটো চপ মাছ খোৱা।
মাছৰ মই চব মাছ নাখাও ৰৌ মাছতটো খাও আৰু সৰু সৰু মাছ খিনি। খাওঁ।
অ, বহুত বাচি মেলি খোৱা এই খোৱা। ঠিকে আছে যাৰ যে ইচ্ছা ন।
মান উম, ঘৰত খাই মানে ঘৰত গাহৰিও খায় তাৰপিছত মাটনটোও খায় হাঁহো খায়। মই আৰু মোৰ ডাঙৰ বা জনীহে নাখাওঁ উম
কিয়
ত আমি আমি মানে নচলে
গম পাইছো খালি লগৰ দুজনে মানে ড্ৰিংকচ কৰে দুইজনে শুনা পাইছা কালি যে আহিছিলে যে
অ
তাৰে লগৰ দুজনে ড্ৰিংকচ কৰে চ শুনা পাইছা হেল্ল' চ' সিহঁতে খালে মেলিলে হা এতিয়া মোৰ আৰু এটা ডাঙৰ প্ৰব্লেম হ'ল মানে মই আজি এতিয়া অলপ মাছ মাংসতো কম, মাছ খাওঁ মাংসতটো অলপ কম খাওঁ
উম
এটা বিশেষ কাৰণত কম খাও মই মানুহ টো বহুত সকত হৈ গলো।
অ হ হ আচ্ছা আচ্ছা
চ' তাৰে শকত হোৱাৰ এটা মানে কাৰণ আছে
হয়
কাৰণতটো কি জানানে মানে মই যেতিয়াৰ পৰা জব কৰা আৰম্ভ কৰিলো
অ
ঠিক আছে তেতিয়া মই লগৰ বিলাকৰ লগত থাকো আৰু কি হয়, মই যিহেতু মদ নাখাও মইও নাখাও মোৰ দাদাও নাখায় চ' মায়ে জানে মায়ে ভাল পায় আৰু চ মই ম মই জব কৰাৰ পৰা ভাতটো বনাব মন নাযায় নহয় লগৰ লগত ওচৰ পাজৰ এনেকে থাকিলে মই কওঁ যে মই মাংসটো কিনি দিম তোমালো
অ হেল্ল'
চ' সিহঁতে মাংসটো বনাই আৰু হেৰি কৰে সিহঁতে যেতিয়া মদ খাই লগৰ বিলাকে মদ খোৱা লগৰ বিলাক মোৰ ওচৰতে বহি থাকো সিহঁতে মদু খায় মাংসও খায় সিহঁতে মদ এবাৰ খাই মাংস এবাৰ খাই মই সেই তেতিয়াই দুই তিনি পিচ মাংস খাই দিওঁ
অ অ
অ লগত
সেইকাৰ উম উম আপুনি আচ্ছা আচ্ছা। অ আপোনাৰ এনে অ এনেকেই কেতিয়াবা বেছিকে খাব মন গলে মানে মাংসত এনেকে বইল মাংস বইল বইল বনাইও খাই ন বইল বনাই
খায় খায় উ হয় হয়। ন মাংসততো প্ৰটিনটো আমাক লাগি
উম উম লাগে লাগে।
মানে হেৰিতটো বেছি খোৱাতটো বেয়া মানে গম পাইছা নে?
উম উম উম গম পাইছোঁ।
তাকে
আৰু এ কি কয় গাহৰি মাংসটো আপুনি হেৰি লাই শাকৰ লগত খাই পাইছে নে?
হা হা খাইছো অ খাও মই ইমান নবনাও এইটো মই বাহিৰতে খাওঁ। এইবিলাক
অ নাই মানে আমাৰ মাহতে কেতিয়াবা বনালে দিয়ে আৰু মানে ব্ৰইলাৰতো দি দিয়ে ভাল লাগে
অ অ লাই শাকটো তেজটো বেলেগ হৈ যায়
স
লাই শাকৰ তে সোৱাদটোৱে বেলেগ হৈ যায় হয় নে
উম উম প মিনিট মানত দিবগে পাতো গলি নাযায় ন তেতিয়া ভাল লাগে খাই
নহয় বেম্ব' চুটতো তেনেকে দিব লাগে একদম আগৰ পৰা দিলে বেয়া মানে নমোৱাৰ আগত
উ অ অ নাই নেকি খাওঁতেতিয়া
ইমান টেঙা নহয়
হেল্ল' অ অ
অ ইমান টেঙা নহয় মইতো খালি ফাৰ্ষত মাংসখিনি বইল কৰি শুনিছা মানে কালি মাংসখিনি বইল কৰিছো মোৰ ফাৰ্ষত ঠিক আছে অলপমান নেটৱৰ্ক ডিষ্টাৰ্ব হৈছে নেকি তোমাৰ তাত
অ নাই এতিয়াও নাপাইছ দিয়ক কওক
মই শুনিছো হা মাংসখিনি বইল কৰি অলপ পিয়াজ দি মই ভাজিলো। ভাজিলো মানে পুৰা তেলত ভজা নাই তেলটোৰ লগতে মই ঢাকি দিছো ঢাকি দিলে এই তাতে-ভ-ভাচ বাষ্পতে হেৰি হয় নহয় ভাপ উঠি আহে যে এই বষ্পীয়খিনিৰ তাতে মানে সি পুৰা শুকান ফ্ৰাই নহয় আৰু এনেকে বহুত সময় ৰাখিলো সিজিব। দিয়াৰ পিছত হে মই বাকীবিলাক দিছোঁ পিয়াজ চিয়াজ বিলাহী পিয়াজ দিলোঁ আকৌ সিজিব দি পিয়াজখিনি গলিব দি বিলাহী খিনি দিছোঁ। বিলাহীখিনিও যেতিয়া গলিলে তাৰপিছত অলপ পানী দি দিছো পানী দি কম পানী দিছো ফাৰ্ষ্টত এইটো পুৰা গ্ৰেভি টাইপ বনাই তাৰপিছত মই পানী দিছো অলপ বেছিকে। পানী দি আকৌ পানীতটো যেতিয়া শুকাও শুকাও হৈছে তেতিয়া মই বেম্বছোদ খিনি দিছো আৰু বেম্ব'চোটখিনি গলি মেলি এটা ধুনীয়া সোৱাদ ভৰা হেৰি হৈছে তেতিয়াহে খাইছো মই।
অ', আৰু গোন্ধটো চাগে ধুনীয়া ওলায় ন তেতিয়া?
মই বেম্ব'চোতৰ গোন্ধটো ইমান ভাল নাপাওঁ। মই নিজে বনাই খাব পাৰো। এই কিছুমানো হোটেলবিলাকত যে কিছুমান হোটেলত সেইটো গোন্ধ পালে কেঁচেমা কেঁচেমা লাগে।
অ', নাই মানে বেম্বচুতৰ গোন্ধটো নহয় মানে বনোৱাৰ পিছত আঞ্জাত টোৰ পৰা ধুনীয়া গোন্ধ ওলাই চাগে।
আঞ্জাজৰ হা গোন্ধ ধুনীয়া উলাই। বহুত ভাল হৈছে। নিজে নিজৰ ৰেটিং কৰিছো। বহুত ভাল বনাইছো।
নিজে অ' নিজে সন্তুষ্ট হ'লে হ'ল আৰু।
অ', অ'।
মোৰ মতে সেইয়া।
তাকে। উম, ন মইতো আগৰ পৰা এতিয়া
অ', অ', অ' কওঁকচোন?
কোৱা কোৱা নহ মই আগৰ পৰা অকলে আছিলোতো বহুত দিন আগৰ পৰা অকলে আছিলো মই মানে এনেকে বনাই মেলি বহুত ধুনীয়া কি বুলি কয় এইটো পৰীক্ষা নিৰীক্ষা কৰিছে। এস্ক প্ৰিমেণ্ট কৰিছো। মানে কেনেকে বনাব লাগে কোনটো কেনেকে আৰু মই সেনেকে বনাই মেলি খুব ভাল পাওঁ। বহুত বনাইছো মানে কিছুমানে কৈয় বৰ ধুনীয়া বনাব জানা। কিন্তু সেইবুলি আৰু মই সদায় বনাব নাযাওঁ লগৰ আহিলে মই সিহঁতকে কেতিয়াবা বনাব দিওঁ।
আচ্ছা অ', নিজৰো হাতৰ খাই খাই কেতিয়াবা আমনি লাগে উম, উম দিয়ক ঠিক আছে দাদা। অ', অ' দিয়ক।